বাৰ মিনিটৰ কাটি নেকি, বাৰ মিনিটৰ কাটিছে একজেক্টলি
ত' খাই যায় নেকি?
অ, কিবা বাৰ মিনিটত মই কিু বাৰ মিনিটত একজেক্টলি খা দেখা পাইছো বা এক্সজেক্টলী।
অ, আচ্ছা তেয়া বাদ দেিয় আহিছ কি মই কি কৈছিলো।
তই গৈ আছিলি তই আইজেলৰ খৰচ বহুত কম লাষ্ট গৈ আছিলি।
উ আচ্ছা - আচ্ছা - আচ্ছা, শুনা নাই নেকি তই।
তাৰপিছতো নে কাটি গ'ল পকটি।
আচ্ছা মই - মই আব খুজিছিলো হেৰি উম আমাৰ গ্ৰুপত তিনিটা ফটোগ্ৰাফাৰ আছে যোনটো নাচ নামল না চিনাকি মানে। এটা হ'ল যিন্তু ঠাকুৰীয়া এটা হ'ল যিন্তু নাথ আৰু এটা হ'ল যিন্তু ৰাজমংশী। তু জিণ্টু - জিণ্টু - জিণ্টু ঠাকুৰী আছে এই যে ফটোগ্ৰাফাৰ সি থিৰকদাৰ লগত আছে বৰ্তমান আহ লাল মাটিত। হিৰক দাৰ লগত থ্ৰেডমেন এ জিণ্টু - জিন্টু ঠাকুৰীয়া আৰু পুনম থাকে আৰু সেইটো তাইৰ নাম কি আছিল উম। জিণ্টু ঠাকুৰীয়া পুনম থাকে। আৰু হিৰকদা থাকে আৰু দুিটা ল'ৰা থাকে তাহতৰ লগত চুই বিচকে। সিহতে গোটেইকেইটা ফটোগ্ৰাফাৰ। তাৰপািছত ইফালে থাকে তোৰ জিন্টু নাথ - জিন্টু নাথ হেৰিত থাকে ৰাজগড়ত থাকে কিয় ফটোগ্ৰাফাৰ বহুত ভাল ফটোগ্ৰাফাৰ। ইয় আৰু - আৰু আছে। ত' সি মানে গৈছিল এই যিটো লগতটো চিনিয় পা তই।
অ, জিটোক চিনি পাও ত তাকো মই দেখা পাই ন কবাত ন কোবাত।
অ, এই জিতু - জিতু, জিতুল আৰু তাৰপাছত জিন্টু নাথ কৈছে তাৰমানে জিন্টু দা। এ, আইজল তামাম মদ কি হৈছে যে চাৰি হাজাৰ টকা চাৰি পাচ হাজাৰ টকা হ'লে এনফ - এনফ বে। তিনিওৰ কাৰণে যদি যোৱা চাৰি পাচ হাজাৰ টাকা হলে এনাফ মানে তা
চাৰি পাচ হাজাৰ হৈ যায় - হৈ যায় তিনিদিন হৈ যায়।
আমি কেইদিনৰ কাৰণে যাম তিনিদিনে যাম ন তিনদিন মান থাকিম।
নথাকো চাৰি বজাৰ হৈছে মইতো শুনাতো বহুত বেছি লাগে আঠ নয় মান লাগে।
আবে নালাগে তক কাই কৈছে বে।
মানে মোৰ দুজন মানে বা গৈছে সিহতৰ আঠ - আঠ হাজাৰতো কম পৰিছে গৈ পেলাই।
হয় নেকি?
এই লাষ্ট ইয়াৰে গৈছিলে সেহতেন তিনদিন থাকিছিলে আঠ হাজাৰে কম পৰিছিল।
তাহন কিবা লগজাৰীয়েছ তাহন কিবা ক্লাভিং শ্লাভিং গৈছিল চাগে আই গেছ ।
হবও পাৰে হয়নে। মোক কৈছিল আৰু যে ইমান খিনি পৰিছে।
উম, হম - হম।
মই সেইটো মানে আমিও মানে এক্সুলি মানে আমিও পাচ হাজাৰৰ মানে প্লেন কৰি আছিলো আইজলত যোৱা কাৰণে। পিছত যেতিয়া এইটো হৈ আছে বাৰ এইবাৰ আমি প্লেন ড্ৰপ কৰি পেলালো যেনে তেনেকে যোৱা নাযাও তেনেহলে আকি যাম পটক যাম। বাই চানস
বেকআপত টকা লৈ যাবই লাগব ন।
সেইটো - সেইটো কোৱা নাযায় ন বাইচান্স কি হয়।
উম, আৰু এইখিনি মই জানো তাতে কিবা এটা যায় যদি ইনকেচ যদি প্ৰব্লেম হয় মেনেজ কৰি দিব পাৰিম। ছেকেণ্ড। কেণ্ডত টিটিত প্ৰব্লেম নাই। কিন্তু কেষ্টা যে কিন্তু কেষ্ট সে আৰু যে খোজব তান লাগে নিজে চিঞৰ হৈ যোৱাটো ভাল আৰু। হয়। সেটো জুতে অকমতে চাৰি হাজাৰাত ধৰি গৈছে সিহঁতে এটা সমস্থা লৈছে
সেইটো সেইটো সেইটোও এটা কথা চাপ জানিব লাগিব কিন্তু বাহিৰত গলে
হয় যে আৰে লোকেল ট্ৰান্সপ'ৰ্ট ইউজ কৰিম লোকেল বস্তুত ঘূৰিম কেলা মানে সেনেকা কথা আৰু সেটো বেষ্ট হয়
উ
অ তই ভাব তই কাঠমাণ্ডুত যাবি দহ হজাৰটা সচা হব এজনৰ পোন্ধৰ হাজাৰ এজনৰ তাতকে মিজোৰামত পোন্ধৰ হাজাৰৰ দুইজনে যদি আহিব পাৰা
এইটোতো বহুত বহুত বেছি যাব তেতিয়াতো যদি দহ পোন্ধৰ হাজাৰ ট্ৰাকত আছে
কত
কাঠমাণ্ডু চাঠমাণ্ডু সেফালে মানে একবাৰ কাৰণ ইমানটো লৈ যোৱাও নাযাব ন কোনে দিব ইমান টকা
মইটো অবিয়ছলি সেইটোৱে কৈছোঁ যে তই এটা কাম কৰ তই দুইজনে যদি দহ হাজাৰ টকাৰ চাপছ ধৰিলো বাৰ তেৰতে ঘূৰিলি দুইজনে আ হামৈ খিনি তই যদি ল কেলে তাইৰ কাৰণে প্ৰব্লেম হ'ব তাইতো ছোৱালী তাই এ টকা লৈ কেনেকে ওলাব
তাকে
আৰু তাইতো ষ্ট্ৰিক পেৰেণ্টছ না যদি ষ্ট্ৰিক পেৰেণ্টছ নহলেও বা কিবা হলেও কিবা এটাতো সুধি দিব পাৰে না সিমান ইমান টকা কিয় লাগে তইটো ফুৰিবহে যাবি সেনেকোৱা কথা মানে ছোৱালীৰ কাৰণেতো কম বাজেটত ভাল যদি আয়মান দিছে চেম্বুৰত যাবা গা ফিক্স কৰ আৰে মানে তই যদি ছোৱালীলৈ নোলাও তথাপিতো যাম আৰু এইটো কৈছো আৰু তই যদি ছোৱালী লৈ ওলাও হ'লে মই কিবা হস পদি চাম যদি লগত কেইজন মানে
হম হম
মৰ লগৰ কেইজন মানে যদি যায় যাই মে গেলে যাম আৰু
তাকে
এইবাৰ দুৰ্গা পূজাৰ পিছত যাম বুলি ভাবিছো
পাৰমিশণ লোৱাত একদম মই মোৰ ঘৰ লগতো ভাল মানে মোৰ লগতো ভাল হয় ভালে আছেতে ঘৰৰ মানুহ সেইটো সেইটো মই চেষ্টা কৰি চাম পোৰা পুৰি যিমানখিনি মই পাৰো
কৰিব
এই আৰু ত মানে গাড়ী চলা মাথা মাৰি আছা
হা হা
তইও মানে মাথা মাৰি আছা।
এ নাই নাই সেইবিলাক মাথা মাৰা নাই, মোৰ এটা কথা ভালকে থাকিলে হ'ল আৰু, শেষ ভালকে থাকিলে হ'ল
ঐ মাহ
যিমানখিনি পাৰোঁ
মোৰটো কৰিবি মোৰ, মোৰ মানে মোৰ মানে ঘৰুৱা যোৱা মন পিছত
সেইকাৰণেতো মই কৈ আছো যে চব উলা টিকেট বুক গৰু ৰ'দটো বদি দিওঁ একবাৰে মুঠৰতে আমি দুখন ট্ৰিপ কৰিম তাতে এটা হ'ব চেল্ফ শ্বিলঙৰ পৰা চেৰাপুঞ্জীৰ ছাইডতটো আৰু তাৰপৰাও এ শ্বিলঙৰ পৰা মৌচিমৰাম হ'ব চাইড টো
কি কথা কৈ আছা অলপ আগত । চেৰাপুঞ্জী মৌচিমৰাম আছে । ত শ্বিলং তো চেৰাপুঞ্জী আৰু শ্বিলংটো মৌচিমৰাম নাম কি‌ ননচেনৰ কথা হ'ল ।
দুটা দুটা বেলেগ বেলেগ ফালেটো চ টোটেলি।
উম চেৰাপুঞ্জী চহৰৰত পৰে। চহৰৰ মানে সেইটো ৰাস্তা চহৰতে চেৰাপুঞ্জীৰ যাব পাৰে চহৰতে মৌচিমৰাম আছে তই চাই ল এবাৰ।
মই মই কিন্তু টটেলি বেলেগ বেলেগ ঠাই দেখা পাইছিলো কিন্তু ।
চেৰাপুঞ্জী মানে একচালী চেৰাপুঞ্জীতে মৌচিমৰাম আছে । চেৰাপুঞ্জী এইটো হেৰিটো ডাঙৰ হ'ব নে লাইক অভয়াপুৰী কৰি মচৌমৰাম জাষ্ট এটা বামু নিচিনা সৰু জেগা বুজি পাইছ, তেনেকা টাইপৰ। বস্তুটো ভাল কিন্তু। ত কি মে, মেকুৰি আছে নেকি ঘৰত?
অ ভিতৰত সোমাই দিছো মানে একদম উৎপাত কৰি আছে একেবাৰে। বৰ্তমান উৎপাত কৰি আছে। মানে, না না একদম পোৱালি । খাব নোৱাৰে খালি মানে বৰষুণ পৰিছে যে সেইটো কাৰণে মানে কি হৈ গৈছে সিহঁতে একদম পাগল হৈ গৈছে একেবাৰে।
মই একো গুচ্ছুৰি পোৱা নাই নিজে
মাটো নাই মাটো সেইটোটো কথা।
ইছ ৰাম।
মাটো মানে বাহিৰত ওলাই দিছে সেইকাৰণে মই ৰাখি আছো আৰু বৰ্তমান।
ঠিকেই আছে ত তোৰ চচুৰ বাৰী দেখাই পাব কেনেহেন তাতে চলি আছে
হা হা
মোৰ চচুৰবাৰি চিচুৱচন কেনে আগফালে ।
কেনেকৈ গম পাম এতিয়া চব ফালে ত আন্ধাৰ আন্ধাৰ হৈ আছে।
আ ত লাইট লৈ আহিছোঁ তো কি লাইট লৈ কি লাইট লৈ আহিছ তই দেখিছ নে নাই । আৰে লাল লাইট কিটা ৰাস্তাত।
অ সেইটো সেইখিনিটো কি চকুৰ আগতে দেখা যায়।
কিন্তু ভালে লাগিছে ৰাস্তাটো।
তাকে তু
এই কাৰিয়াটো কথা পাতি কেইটকাকে দিয়ে মিনিটত ।
অ সেইটো হব নাপ কিন্তু এনেতো কিবা এ এশ টকা বুলি লিখিছিল ন তোৰ মানে। দহ মিনিট মানে বাৰ মিনিট কথা পাতিলে সেই হিচা সেই হিচাপে‌ দহ টকা হ'ব চাগে মিনিটত।
আচ্ছা আচ্ছা। চাও কি হয় মানে এইটো কি জানা এইটো যদি কমপ্লিট কৰো নাই গোটেইটা ম অলপ অলপ অলপ কষ্ট হব ।কিন্তু কিন্তু কি জানা এই মানে বিছ টকা এটা হলে- পতনি প দিদি প্লাছ দিব পাৰিবি । ট্ৰিপত কেতিয়া যাবি ত্ৰিশ তাৰিখৰ পিছত যাবি ন?
এইটোৰ কিহত নয় তাৰিখে। জুলাই ন ।
অ দেন তোৰ ভাল হ দুই হাজাৰ টকা এটা বেকাৰ পাই যাবি হা।
সেইটোতো এ চাও কি পালেতো ভালেই হয় এতিয়া পাও নে নাপাওঁ ।
আৰে পাই যাবি পাই যাবি ইটো ৰাস্তাত চৰ্চ না ।
উম উ সেইটো হয় ৰাচচ ন।
এ পাতো হাড্ৰেড পাৰ্চেণ্ট খালি এনেকা হ'ব পাৰে যে অ যে। তই অলপ কমকে পাইছ কল কল। প মানেত তুই পাবি আৰু আৰে দিবানুৰ আহ কি আছিল মামাই। ম কি চ লৈ যাই চাও ত ম বচ।
হা হা হা।
সটো হেভি কমাই গৈছে। পাঁচটা ছয়, হাজাৰ টকা মালেব যাব।
অ।
গম পাওনে নাই।
পাঁচ ছয় হোজাৰ কমাইছে অলৰেডি।
অ মোৰো সেইদিনা লাগে মানে দিবা গা কল মানে সি বোলে বহুত সিউজ কামাইছে বোলে।
আচ্ছা আচ্চছা আচ্ছা।
কি মানে তিনি ধতি। কথা পাতিৰ ফলত আৰু ছোৱালীটোক লিখিব দিয়ে।
ঠিকেই আছে।
এ মানে সিউজ কমাই নেকি পাঁচ ছ হোজাৰ মানে কমাইছে আৰু সিউজ তাৰ মানে।
তে তেনেকুৱা হ'ব তেতিয়াহ'লে।
এ হব।
উম উম উম।
বাকী উ আজ বি মিনিট মান হলে আমাৰ ব।
স তেনেকুৱা মানে হৈছে।
আহে বিশ মিনিট কালি আৰু বিশ মিনিট কথা পাতো আৰু আৰু নহলে মই কি ভছো। একদনে একদনে মানেন মানে যোৱা। আজি নহয় আজিতো গ'লে টাইম কালি মানে এঘাৰটা মানৰ পৰা। বাৰটা মানলৈাগে সে গোটেইখিনি মানে এক ঘন্টা মান কটা মানে। যিমানসক বাৰু সিমান সকে ওলাই লম পইচাটো বন্ধ।
কিন্তু এ বস্তুতো মই এটা বস্তু। বুজ বুজি পোৱা নাই তোৰ সেই যে এ পাঁচজন মানুহবোৰে যে মানে লিমিটটো আছে সেইটো কি। এদিনৰ লিমিট ন অল অভাৰ লিমিট সেইটোহে মই জানিব লগা।
মানে।
আৰে এটা লিমিট আছে ন যে তোৰ মানে চছেম পাৰ্চন পাঁচ বাৰ কৰিব পাৰা বুলি সেইটো। অল অ লমি নে কি লিমিট সেইটো মই বুজি পোৱা নাই। যিহেতৰ একদিনৰ। অ আচ্ছা আচ্ছা।
অহ, মানে তোক মই এ দুই বাৰ কল্লো ন? ত পাঁচবাৰ কৰ্ব পাৰিম আৰু সেইটোৱে।
উম। এইটো গম পাইছো।তেন্তে ঠিকেই আছে ম গোটেই গোটেই কেইটা একেলগে হলে যে বেলেগ কথা হৈ গ'ল হয়।
অ সেইটোৱে। মানে মইতো কালি পাঁচবাৰ কৰ্ব পাৰিম আৰু। একেই, ত্ৰিছ সাত মিনিট আৰু। দিনত একছ' আছি মিনিট কথা পাত্ব পাৰি।
কাও কাও কৰি আছা এ। আতকৌ দুই আছা এ। কেনেকৈ লৈ উলাই লৈ গ'ল? বাহিৰত দি দিছে। সেইটোৱে ।অ এনুৱেছ। মোটামুটি চাগে তোৰ বাৰ মিনিট মানত চাগে কাটি যায় নেকি? এ এনেকুৱা মোৰ লাগি আছে
নাই-নাই টাইম হ'লে এইবাৰ দেখিলে এইবাৰ মানে গম পাম আৰু কি হয়।
গম পায় এঘাৰ মিনিট তোৰ চাৰে এঘাৰ মিনিট হৈছে।
অ', সেইটোৱে।
তাতে মইতো ভাবি আছো মই ত তাইকো ইয়াতে সোমাই- সোমাই দিওঁ যিমান সোনকালে পাৰোঁ। এ সিফালে আৰে, এই মেদামৰ সোমাই দিম আমাৰতো এনেও কথা হৈয়ে থাকে ন, ইফালে তাইৰ এটা ইন কাম হৈ যাব।
অ' বে, তাইক মানে তাইৰ বাজেট ওলাই যাব ট্ৰিপৰ কাৰণে। চে কৰি চাব দিবি ।আৰু তাইতো অসমীয়া মিডিয়ামৰ ন? আ তাইক লিখব্ তাইক লিখ ব দিবি ভাই, লিখিলে মানে আঠ হাজাৰ ন হাজাৰলৈকে মান্থলি ইনকাম কৰিব পাৰি।
তাকেতো আৰু কি কিমান দিন চলিব সেইটো কিবা কৈছে নেকি?